উ
হয় হয় মই শুনিছো তুমি শুনিছা
অ' অ' শুনিছো শুনিছো কি কৰিছা।
অ' মইও এনে আছো তুমি কি কৰি আছা।
ময়ো তাকে অলপ মানে তোমাৰ এই জোতাযোৰ মানে অলপ মানে লেতেৰা হৈছিলে তাকে মানে। থুই দিলো মানে, মই মানে, হেৰি কি কয় অ' ৰাতিপুৱা-ৰাতিপুৱা অলপ মানে পুৱাতে পাত পাত স্মৰণ কৰিবলৈ যাওঁ যে ত' এই মানে মানে কালি অলপ, জোতা জোৰ অলপ বোকা লাগিলে মানে, যিহেতু বৰষুণ বতৰ আছিলে, সেইকাৰণে আজি অলপ
আহ। অ' বাৰু আজি বা কিয় মনত কৰিলা মোলৈ।
এনেই মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ মানে কথা পাতিলো, মানে ফোন কৰিলো আৰু। বাকী তুমি ভাত চাত খালা?
হয় অ' কি কইছা। হয় হয়, মই ভাত খালো, তুমি খালা?
উম উম, মইো খালো, মই মানে তোমাক ফোন কৰিলো আজি যে এই প্ৰাত ভ্ৰমণৰ বিষয়ে মানে কথা পাতিবলৈ মানে ফোন কৰিলো, তুমি পাথ ফোন কৰা নে নকৰা বা।
হয় মানে ম প্ৰতি ভ্ৰমন কৰো মানে প্ৰন যিহেতু মানে স্বাস্থ্যৰ অতি উপকাৰী মানে পুৱা সময়ত বতাহ বিশুদ্ধ থাকে বা মানে যিয়ে শৰীৰ আৰু মন দুহটাক মানে সতেজ পৰি থ আমি যদি এইখিনি সময়ত মানে খোজ কাঢ়ো বা পাত ভ্ৰমন কৰো তেন্তে মানে এই, উম এই এই কামটো মানে আমাৰ গোটেই দিনটোৰ বাবে মানে বহুতেই ভাল হব, বা আমাক সতেজ কৰি ৰাখিব বা আমাক আ সুস্থ কৰি ৰাখিব।
উম, ঠিকেই কৈছা দেই একদম মনৰ কথাটো ক'লা। মানে মইও শুনিছো যে নিয়মিত আহ পত ভ্ৰমণ কৰিলে মানে বহু ৰোগ ৰোগৰ পৰা ৰক্ষা পৰে। আৰু মইও তোমাৰ যিহেতু নিয়মিত পাতহ স্মৰণ কৰো মই মোৰ ফালৰ পৰা যদি ক'ব যাওঁ যে মই অ', যিফা পৰা পতা ভবন, কৰিবলৈ লৈছে আগতে মানে বহু এনেকুৱাই ৰুপ দেখা দিছিলে মানে ত'মোক ডাক্তৰে পৰামৰ্শ দিছিলে পাত স্মৰণ কৰিবলৈ। তেতিয়াৰ পৰা মই সদায় পাত অৰ্পন কৰো ৰাতিপা ৰাতিপুৱা ত' সেই পাতৰ্পন কৰাৰ পিছত পিছত কিন্তু মোৰ ৰোগৰ পৰিমাণ বহু পৰিমাণ হ্ৰ হ্ৰাস পাইছে। এতিয়া মানে তোমাৰ মোৰ সেনেকে শৰীৰত সেনেকে। নহয়েই, আৰু যিহেতু তুমি জানাই ইয়াৰ দ্বাৰা তোমাৰ ৰ ৰক্তাঞ্চল বোৰ, মানে ৰক্ত চলাচল, ৰক্ত সঞ্চালনো ভাল হয় দিয়াচোন, লগতে তোমাৰ আ আমাৰ হৃদযন্ত্ৰটো সুস্থ থাক কে, আৰু শৰীৰৰ যিটো ওজন এইটো নিনদ্ৰ নিয়ন্ত্ৰণ থাকে।
হয়, ঠিকেই কৈছা।
হয়, আৰু যিহেতু তুমি দেখিছাই আজিকালি বহুতো লোকে মেদ-বহুলতাৰ সমস্যাত ভুগি আছে দিয়াচোন। এই এ মানে এই প্ৰাতঃভ্ৰমন কিন্তু তেওঁলোকৰ কাৰণে অতিকৈ সহকাৰী। নিয়মিত খোজ কাঢ়িলে যিহেতু অতিৰক্ত চৰ্বি কমি যায় আৰু শৰীৰটো ফিট হৈ থাকে দিয়াচোন।
হয় ঠিকে কৈছো, আৰু মানে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো মানে প্ৰাতঃভ্ৰমণৰো যথেষ্টখিনি ভূমিকা ছে-যেনে অ-প্ৰাতঃ সমন্নে মানসিক চাপ উদ্বেগ তাৰমানে হতাশা কমোৱাত সহায় কৰে। মন প্ৰফুল্ল কৰি ৰাখে, আমি যদি অ, এ-শাৰীৰিক অ, স্বাস্থ্যৰ লগতে আমি যদি প্ৰ ভ্ৰমন কৰো তেতিয়া মানে অ-আমাৰ মানসিক স্বাস্থ্য মানে বহু খিনি অ-ভাল হৈ থাকে। যেনে অ আত্মবিশ্বাস বাঢ়ে বা হতাশা কমে অ, বা উদ্বেগ কমে বা মানসিক চাপ কমে। অ, ৰাতিপুৱা সময়খিনি যিটো এটা বিশুদ্ধ বতাহ অ-ব-বলি থাকে। সেইখিনি সময়ত যদি আমি পা ভ্ৰমন কৰো তেন্তে মানে আমাৰ গোটই মনটো স-অ-মানে শীত পৰি যায়, বা সতেজ হৈ থাকে, মানে গোটেই আমি মানে চিন্তামুক্ত হৈ থাকোঁ বা সুস্থ হৈ থাকোঁ, অ', মানে এই প্ৰাতটো মানে বহুত উপযোগী হৈছে।
উ উম ঠিক কৈছা দেই মই লক্ষ্য কৰিছো ৰাতিপুৱা যিটো মানে বতাহ বলে তোমাৰ আহ ৰাতিপুৱা তোমাৰ পাঁচটা মানৰ পৰা ধৰা ছটা মানলৈকে যিটো বতাহ বলে এই অ', বতাহটো কিন্তু মানে খুবেই মানে দৰকাৰী আমাৰ কাৰণে এই বতাহটো মানে যদি যেতিয়া মানে বলে ন যেতিয়া তুমি এই বতাহটো মানে গাত লাগিব এনেকুৱা লাগে মানে ই মানে গোটেই মন চন মানে একদম ভাল কৰি দিয়ে মানে মনটো সতেজ কৰি দিয়ে মানে বতাহটো মানে লৈ পানে একদম মানে কিবা বেলেগ আমেজ এটা দিয়ে মানে আৰু যিহেতু তুমি শুনি চাই চাগে যে অ ৰাতিপুৱা ছটা বজাৰ আগত যি যিটো মানে আমাৰ সূৰ্যৰ পোহৰ পৰে সেইটো আমাৰ শৰীৰৰ কাৰণে উপযোগী কাৰণ ই আমাক ভিটামিন ডিৰ যোগান ধৰে ই আমাক ভিটামিন দি দিয়ে গতিকে আমি সেইটো সূৰ্যৰ পোহৰ অলপ ল'ব লাগে দিয়া চোন ত' আমি বাটত কৰিলে সেইবোৰ সকলো বস্তুবোৰ পাওঁ আৰু তাকে আৰু অ আৰু তোমাৰ তাকো মই লক্ষ্য কৰিছো তোমাৰ পুৱা খোজকাঢ়ি আহিলে গোটেই দিনটো মানে তোমাৰ কাম কৰিবলৈ উৎসাহ থাকে আৰু মানে আৰু পাতক মানে শক্তি বৃদ্ধি কৰে অ আৰু মনোযোগো বৃদ্ধি কৰাই দিয়াচোন
হয় হয় ঠিকেই কৈছা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে মানে ইয়াৰ বহুত খিনি উপকাৰ আছে যেনে ছাত্ৰ স্মৃতি শক্তি আৰু মানে একাগ্ৰতা বৃদ্ধি পায় ফলত মানে পঢ়া শুনাত মানে ভাল ফল লাভ কৰিব পাৰি। মানে যদি ছাত্ৰ ছাত্ৰীৰ প্ৰাতভ্ৰমন কৰিব যে ৰাতিপুৱা সোনকালে উঠিয়ে তেন্তে মানে তেওঁলোকৰ মানে স্মৃতি শক্তি বৃদ্ধি পায় বা বিভিন্ন ধৰণৰ মানসিক আহ চাপ কমে বা একাগ্ৰতা বৃদ্ধি পায়, আমাৰ যদি স্মৃতিশক্তি স্মৃতি শক্তিৰ মানে একাগ্ৰতাটো বৃদ্ধি পায় ছাত্ৰ ছাত্ৰীৰ, যেতিয়া তেওঁলোকে মানে অ মানে পঢ়া ভাল ফল লাভ কৰিব পাৰিব কিন্তু তেওঁলোকৰ যদি এই স্মৃতি শক্তিৰ আৰু একাগ্ৰতাটো যদি বৃদ্ধি নাপায়। বা কম হয় তেন্তে হলে তেওঁলোকে এই আ মানে উম পঢ়া শুনাত ভাল ফল লাভ কৰিব নোৱাৰিব বা মানে মানে ভাল ফল দেখোৱাব নোৱাৰিব অ যাৰফলত মানে তেওঁলোকে মানে মানে মানসিক চাপতো ক্ষতি হব বা পঢ়া শুনাতো ক্ষতি হব
ঠিক কথা কৈছা দেই। এ তোমাৰ মই লক্ষ্য কৰিছো আজিকালি যিহেতু তোমাৰ মোবাইল আৰু কম্পিউটাৰৰ যোগ ন এই এই মোবাইল আৰু কম্পিউটাৰৰ কাৰণে কিন্তু বহুতো লোকে কিন্তু আলক জীৱন যাপন কৰে তোমাৰ এ তোমাৰ অ কি ক বহুতে তোমাৰ কি হয় ৰাতি শুৱতে দেৰি হয় ৰাতি তোমাৰ সামাজিক মাধ্যমো ব্যৱহাৰ কৰে তেওঁলোকে ত বাৰটা এটা এটালৈকে তেওঁলোকে থাকে ত উঠোতেও ৰাতিপুৱা দেৰি হৈ দিয়াচোন ত তোমাৰ আঠটাত উঠে কোনোবাই নটাত উঠে ত মই মোৰ আহ মোৰ ঘৰ পৰিয়ালতে আছে দিয়াচোন এনেকুৱা ত' মানে কি তোমাৰ সামাজিক মাধ্যমে অলপ প্ৰভাৱ পেলাইছে। আগৰ দিনত যিহেতু এইবোৰ নাছিলে ত মানুহবোৰে সোনকালে কৈছে ৰাতি আৰু সোনকালে উঠিছিলে। ৰাতিপুৱা কিন্তু আজিৰ দিনত মানে এনেকুৱা বহুত কম হৈ গৈছে মানে এই বস্তুুতো। আৰু মই ভাবো প্ৰতিদিনেআঠ হয় হয় আৰু মই ভাবো প্ৰ দিনে অন্ততৰ আধা ঘণ্টা মানে প্ৰাত্ৰ কৰা উচিত কিন্তু
হয় ঠিকেই কৈছা মানে আমি ব্যস্ত জীৱনৰ পৰা মানে মানে খুব বেছি বেছি নহয় খুব বেছি মানে আধা ঘণ্টা তুমি কোৱা মতে যদি প্ৰাত ভ্ৰমন কৰো তে তেতিয়ামানে আমাৰ বহু খিনি উপকাৰ হ'ব পাৰে। আৰু মানে আমি অ তুমি যেনেকৈ কৰা এই উম সামাজিক মাধ্যম তোমাৰ কথা মানে বা মোবাইল ফোন বা কম্পিউটাৰ মানে এইবোৰ আমি চোৱাটো উচিত কিন্তু আমি বেছি ৰাতি চাব কব নালাগে অ মানে এই মানে ৰাতি অ মানে এইবোৰ চোৱাৰ পৰা বঞ্চিত হৈ পিনে সোনকাৰে সুকই চেষ্টা কৰিব লাগে মানে যাৰ ফলত আমি ৰাতিপুৱা সোনকালে। উঠি পিনে প্ৰাত ভ্ৰমন কৰিব পাৰো বা আমাৰ অ গোটেই শৰীৰটোক মানে অ আমাৰ। সুৰক্ষিত ৰাখিব পাৰো বা সুস্থ ৰাখিব পাৰো আমাৰ যেতিয়া এই সামাজিক মাধ্যয়ম বোৰ চাম আমাৰ শৰীৰটো ৰোগতহে পৰিব গতি যদি আমি তাৰ সৰণ যদি প্ৰাত ভ্ৰমণ কৰো তেন্তে আমাৰ শৰীৰতটো মানে লোগৰ পৰা বাচিবহে মানে মোৰ মতেদি সেয়েহে প্ৰত ভ্ৰমন কৰাটো বেছি ভাল
উম। ঠিকে আছে ঠিকে তুমি কথা যিখিনি ক'লে সেইখিনি হয়ো মই একোত বাৰু তুমি কি খাবা প্ৰাত ভ্ৰমণৰ মই আৰু কোনটো সময় বাৰ বেছিকে উপযুক্ত
মানে মোৰ মতে অ সূৰ্য উদয়ৰ আগতে বা সূৰ্য উদয় ম লগে লগে এই সময়ত মানে উম বায়ু বিশুদ্ধৰ মানে পৰিৱেশ শান্ত থাকে আহ তেতিয়া মানে এই সময়খিনিত মানে আহ মানে আমাৰ। যিখিনি ৰাতিপুৱা সময় সূৰ্য উদয়ৰ আগতে আহ সেইখিনি সময়ত যদি আমি কৰো তেন্তে মানে আমাৰ অ এটা ভাল বতাহ দিয়ে আৰু মানে সূৰ্য উদয় হোৱাৰ সময়ত গধূলি সেইখিনি সময় যি ভ্ৰমন কৰো তে মানে সেইখিনিও ভাল হয় মানে উম সেইখিনি সময় ভাল মানে এটা ধুনীয়া বি মানে ধুনীয়া বিশুদ্ধ বতাপ মনটো সতেজ কৰি ৰাখে বা ম এইখিনি সময় ভাল
উম হম ঠিকেই কৈছা যিহেতু আমি চ চ চৰাইৰ চৰৰ মাতবোৰ ধুনীয়া পাওঁ আৰু সেউজীয়া গছ গছনি আৰু শীতল যিবোৰ বতাহ আমাৰ বলে ন এইবোৰে আমাৰ মন মানে আনন্দৰে ভই তোলে মই ভাবো প্ৰাত ভ্ৰমণ কৰাটোো অকল তোমাৰ ছাত্ৰ ছাত্ৰী বা আহ যুৱক যুৱতী বা ডেকা যি যিসকল লোক আছে সেই সকলৰ বাবে নহয় তোমাৰ সকলো। বয়সৰ লোকে কৰিব কৰিলে ভাল আৰু লগতে বয়োজ্যেষ্ঠসকলৰ লোকসকলৰ বাবেতো ই বহু উপকাৰী। তাৰমাৰ নিয়মিত খোজ কঢ়িলে তেওঁলোকৰ যিটো আহ গাঁঠিৰ যোন টো নমনীয়তা বুলি কয় দিয়াচোন এইটো মানে থাকে দিয়াচোন ভালকে থাকে আৰু শৰীৰ সক্ৰিয় হৈ থাকে দিয়া চোন আৰু লগতে তোমাৰ হয় আৰু লগতে তোমাৰ যিবোৰ ডায়বেটিছ ৰোগী আছে এইবোৰে তেওঁলোকেও যদি কৰে। নিয়মিত ৰূপ যদি তেওঁলোকে পাত বন কৰে তেতিয়ালৈকে তেওঁলোকৰ ডায়েবেটিছ নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ মানে ৰাখিবলৈও তোমাৰ পাত ভ্ৰমন অতি উপকাৰী বুলি চিকিৎসকসকলে পৰা কয় আৰু মানে
হয় হয় ঠিকেই কৈছা মানে তুমি কোৱা মতে বয়োজেষ্ঠ মানে মোৰ মোৰ মতেদি
অ' দেখা পোৱা যায় যে মানে বয়স হোৱাৰ লগে লগে বহুত মানে ভৰি যোৱাৰ সমস্যা হয় বা বিভিন্ন ধৰণৰ সমস্য হয় কিন্তু তেওঁলোক যদি প্ৰাত
এই সমস্যাবোৰ অ মানে কমি যায়। বা অ' মানে উম তেওঁলোকৰ সুস্থ সবৰ হৈ থাকে আৰু মানে। ডায়বেটিছ ৰোগীবোৰাৰ ক্ষেত্ৰতো মানে এইটো বহুতেই ভাল
উম আৰু মানে মই লক্ষ্য কৰিছো বহুতে কয় কি মোক সময়ে নপাওঁ বুলি কয় আচলতে সময় না পোৱা কথা নহয় দিয়াচোন সময় সকলোৰে থাকে খালি ইচ্ছাৰ অভাৱ তোমাৰ স্বাস্থ্যৰ অ অলপ সকলোৱে সময় উলিয়া উচিত যিহেতু আমাৰ দিনতটো ব ব্যস্ততাৰ ভিতৰত। থাকোৱে তাৰ ভিতৰত যদি অলপ সময় আমি যদি নিজৰ স্বাস্থ্যৰ ওপৰত দিওঁ তেতিয়াহ'লে আমি যিকোনো ৰোগৰ পৰা মানে আৰু হস্পিতাল চিকিৎসালয় এইবিলাকৰ পৰা আমি ইমানে দূৰত থাকিব দিয়াচোন আমাৰ। সেইটোয়ে আৰু
হয় ঠিকেই কৈছা, মানে উম স্বাস্থ্য ভাল নাথাকিলে মানে সকলো কামেই বিফল কাৰণ স্বাস্থ্য আমাৰ জীৱনৰ মানে মূল সম্পদ আমি যদি ধন ধন সম্পত্তি হওঁ তেন্তে আমি আনিব আ স্বাস্থ হেৰাওঁ তেন্তে আমি একোৱে আনিব নোৱাৰিম কাৰণ আমি স্বাস্থ্যটো তেনন্তেহে আমি মানে ধন সম্পদ আনিব পাৰিম আৰু মানে উম প্ৰাতঃ সম মানে মানে নিদ্ৰাৰ সমস্যাও কমাই যায়। কমাই যেনে নিয়মিত বিয়াম বা খোজ কঢ়াৰ ফলত মানে ৰাতি ভাল টোপনি আহে কাৰণ আমি ৰাতিপুৱাতো মানে অ' মানে প্ৰাপ্ত সময়ৰ ফলত মানে আমাৰ অলপমান অ কষ্ট হৈছে মানে কৰি পিনে মনটো সতেজ হৈছে এ তাৰ ফলত মানে আমি ৰাতি সোনকালে শুবও পাৰো বা ভাল নিদ্ৰাও আহে বা সপোন আমাৰ মধুৰ আহে মানে বিভিন্ন ধৰণৰ আমাৰ ফল ভাল। ভাল ফল দেখা পোৱা যায়।
উ হয় হয় তুমি কোৱা কথাটো একদম সঁচা আৰু তুমি তেখেতক কলাই। ধন সম্পত্তিনো আমি কৰিব পাৰিম কিন্তু স্বাস্থ্য কৰিব নোৱাৰো কাৰ ধন সম্পত্তি ঘৰ কি লাভ হব যদি স্বাস্থ্যটো ভালে নাথাকে সেই স্বাস্থ্যৰ স্বাস্থ ভাল কৰোতেই আমি চিকিৎসালয়লৈ য গ'লে আমাৰ ধন সম্পত্তিয়ে যে সকলোবোৰ শেষ হৈ যাব। এই স্বাস্থ্য ভাল কৰা নামন গতিকে সেইটোৱে স্বাস্থ্যয়টো স্বাস্থ্যয়তো ধনতকে ওপৰত গ গতিকে স্বাস্থ্যটো বেছি ভালকে ৰাখিব লাগে তাকে আৰু। হয় হয় আৰু পুৱা। খোজকাঢ়িবলৈ বন্ধু বান্ধৱবোৰ লগত থাকিলে আৰু ভাল লাগে দিয়াচোন আমি বিভিন্ন বিষত আদ্ডা মাৰি যাব। আৰু তেতিয়া আৰু উৎসাহো বাহে দিয়াচোন।
হয়।
তাকে আৰু তাকে আজি সেই কথাৰ পৰা মই। মানে বহুত কথা শিকিলো দিয়া মই আনন্দিত।
হয় মোৰো মানে বহুতেই ভাল লাগিল।
তাকে তাকে আৰু সুস্থ শৰীৰ আৰু সুন্দৰ জীৱন যাপনৰ বাবে তাতো উন্নত। অতিকৈ প্ৰয়োজনীয় আৰু এই কথাটো আজি গম পালো।
হয় দিয়া হলে আজিলৈ সামৰিছো।
অঁ, অঁ, দিয়া ঠিক আছে অ তেতিয়া ধন্যবাদ।
উ